মানে চা‌ হয়।
এয়া অকমান নেমু পানী খাব লৈছোঁ, তুমি?
অঁ মই এনেই ফেনখন লৈ পেলাই পঢ়ি আছো এনেই। গৰমত নেমু পানী খোৱা নেমু পানী বহুত ভাল শৰিৰটো ঠিক কৰি ৰাখে।
পৰীক্ষা?
পৰীক্ষা কাইলৈৰ পৰা আছে।
উম।
ৰাইলৰ পৰা সোতৰ থাকিব লাগা আছিল।
হেল্লৌ'
কি? খোৱা-বোৱা কৰিলা?
হেল্লৌ' খোৱা - বোৱা কৰিলো কৰিলো, তুমি তুমি?
খোৱা বোৱা কৰিলা?
খালো খালো, তুমি খালা?
কৰিলো।
আচ্ছা তোমাৰ, তুমি হেয়াৰফোন লগাই আছা নেকি?
খালো খালো
মোৰ ফোনটো দু আটচ্ছা আটচ্ছা আত্ছা আত্চ্ছা।
পৰিক্ষা কেই তাৰিখলৈকে আছে?
পৰীক্ষা সোতৰ তাৰিখলৈকে আছে।
উম তাৰপিছত কি থাকলেন
তাৰ পিছত যে একো তেনেকুৱা একো প্লেন নাই হেঁহ ঘৰলে গৈ লওঁছোন বাৰু। উম। তাপা
তুমি, তুমি কিবা- কোলাৰ নহলে এ চি এটা লোৱাৰ কথা আছিলে নহয় কি কৰিবা এতিয়া?
ভাবিছোহ কি কৰো কিমান পৰে কি চাব লাগিব?
উম চাই এটা ভাল কোম্পানী এটা ল'বা আৰু।
অ'।
আৰু অনলাইন নলবা দেই, তাৰ চিকুলাৰ ভুলতো অনলাইন নলবা।
কিয়?
অ, অনলাইন তোমাৰ সেইটো নোপোৱা তুমি ফেচিলিটিটো।
কুলাৰ নল অঁহ এ হেৰি অঁ হেৰি ললো। বেচি নলয় কোলাৰ টো অনলাইন ল'ব পাৰিতো।
অ কুনাই ল'ব পাৰা যদি তোমাৰ যদি কেনেবাকে আকৌ হেৰি আহে আকৌ তুমি ইছু হেৰি কৰা ৱাৰেণ্টি দিয়া।
কি? থাকে থাকে। সেইটো এনেও কৰিব নোৱাৰি কিন্তু ৱাৰেণ্টি কাৰ্ড দিলে এতিয়া মই এটা ব্ৰেণ্ডৰ পৰা লওঁ কিবা এটা বস্তু তেতিয়া মই সেইটোক সলাব হ'লে তাৰ দোকানত মানে সেইটো কিবা প্ৰব্লেম হ'লে তাৰ দোকানৰ লগত কথা পাতিব পাৰো।
সেই তুমি চাপজ এতিয়া তুমাৰ, এটা কুলাৰ ললা। ঠিক আছে, অনলাইনত কুলাৰ এটা ললা তাৰ পিছত কুলাৰ
কোৱাৰেণ্টি কাৰ্ড থাকে অ',।
শুনা শুনা কোলা এটা ললা, ৱাৰেণ্টি কাৰ্ড থাকে তোমাৰ দুবছৰৰ কাৰণে ৱাৰেণ্টি দিলে ঠিক আছে। তুমাৰ এমাহৰ পিছত যদি কিবা এটা প্ৰব্লেম হয় তুমি ৱাৰেন্টি ইছোঁ কৰাতকে, তোমাৰ পিছত এক বছৰ পাছত ৱাৰেণ্টি ইছোঁ কোৱাতটো বেছি খা- অসুবিধাৰ কাৰণে হয়। তুমি এখন দোকানৰ পৰা ল'লা, তুমিদি এক মাহৰ পিছ কিবা এটা হয় এতিয়া ৱাৰেণ্টি ইছো নকৰিলে হ'ব পাৰে তাহাঁতে নিজে আহি পাই তোম সেইটো ঠিক কৰি দিবহি। একচেপচন কেছত ৱাৰেণ্টি এখন থৈ দিব লাগে। সেইকাৰণে মানে, তুমি যিমান পাৰ আমৰ কথাটো কছাজ কৰিছো। যিমান পাৰে দোকান-চোকানৰ পৰা কিনিব লাগে আৰু। এইবোৰ ইলেক্ট্ৰনিকৰ ডাঙৰ বস্তুটো যথেষ্ট।
উম', দোকানৰ দামটো বেছি হৈ যায় ন'। দোকানত কষ্ট বহুত হাই
সেইটো- সেইটো নহয় তোমাৰ ওচৰে পাজৰে হয়। অকণমান ডিকাউণ্টো কম কিন্তু এটা মই এটা কথা কৈছো দে এতিয়া চাপ'জ অনলাইনৰ প্ৰডাক্ট বোৰ ন' অনলাইনৰ প্ৰডাক্টোৰ পেকেট আহে, তেওঁলোকে সেইটো ধৰণত নানে বস্তু খিনি একদম যম উপচংকে বস্তু ভৰালে আহোঁতে বিভিন্ন ধৰণৰ ফিজিকেল ডেমেজো হ'ব পাৰে বুজছা, ফিজিকেল ডেমেজ তাহঁ কেতিয়াও ৰিত্ৰান নলয় গ চাবা
আমি।
সেইকাৰণে মানে চাই লবা আৰু।
তাকে। কাইলে কাৰণে প্ৰিপাৰেচন হয় গ'ল কম্প্লিট।
অ', কমপ্লিট মালে চালো আৰু, যিপাখি চাব লাগে অলপ-চলপ।
অ',।
তাৰ পিছত সেয়া অলপ ৰিভিজন কৰিবেলাই আছে, কৰিবাৰ ৰাতি কৰি পেলাই যাম আৰু পৰীক্ষা দি থৈ আহি
বাৰু কালিলৈ এক্সজাম দিওঁ। ভালকে, মাজা দিয়া।
তাকে- তাকে ধন্যবাদ।
মই মজাকে দিব নাপালোঁ এক্সজামটো, তুমিয়ে দিয়া আৰু মজাকে। এ মই
উম।
উম।
একো নাই হব।
তেইছ তাৰিখে, এইবাৰ ভাল কৰিলে কৰিম। তাকেই পষ্টাইছো।
উম।
এক দুই নম্বৰৰ কাৰণে পিছত বৰ ৰিগ্ৰেট হৈ যায়।
এইটো হয় বাৰু, কিন্তু তোমাৰ কি কৰিবা। এইটো হৈ যোৱাত এক কৰিবটো নোৱাৰি ন।
নহয়- নহয়। উম। কালিলৈ মই টপিক এটা পঢ়াব লাগিব, ভাল টপিক এটা তাইক। মোৰ ক্লাছৰ ছোৱালী গৰাকীক। উম। আজি মাচেন্ত ইউতিলিটি টোটেল ইউটিলিতী ডাইগ্ৰাম বুজালোঁ। মেথামেথিকেলি অলপ বস্তু ল'ব লাগিব এইকেইটা।
উম।
তাই ছোৱালীজনী ইমানেই ভাল। তাই বুকখনত আজি মই লৈছো। তাইৰ বুকখনত পঢ়িছে ভিতৰৰ বস্তুবোৰ তাই এনেকে কালাৰ কৰি- কৰি থৈছে। হাইলাইটাৰ দিয়ে। তাৰ পিছতে ইভেন ষ্টিকি নোট মাজত- মাজত কিবা লিখিও লৈছে। কেমেছট্ৰি তই পঢ়িছা? হম, ভাল লাগিছে দেখি পেলাই।
উম, তেনেকুৱা আগ্ৰহত দেখিলে আৰু পঢ়াবলৈ বেছি উৎসাহ পোৱা যায়।
উম।
তাকে, আৰু ভাল হ'ব।
ভাল মই তাই আৰু তাই ইকনমিক্স লেটাৰটো পালে হয় আৰু দেই।
পাব- পাব- পাব তুমি চেষ্টা কৰিবা। তাইও পাব কিয় নাপাব পাবতো।
পাব লাগিব তাই পাব লাগে।
পাব দে, লাগ তুমি ক'ত ভালকে পঢ়াইছা কওক। কষ্ট কৰিছা। কিয় নাাপাব তাইও কষ্ট খিনি বুজি পাইছে তাইও কৰিছে। ঠিক আছে, মই পাব এতিয়া চিন্তা কৰিব নালাগে।
তাই মেছেজ দিছে, হটছএপ হাই মেম বুলিলে।
অ।
নম্বৰটো চছেভ কৰি থৈছে। দেৱাশ্ৰী নেকি নামটো।
উম। এ কেতিয়াবা ধৰি লোৱা তুমি কৈ দিব পাৰিবা। পাৰিবা, ধৰি লোৱা এতিয়া তুমি ক্লাছতকে তুমি টিউশ্যনৰ নিচিনাই হৈছে তোমাক এইটো চাবলে গ'লে।
এনেকুৱা হৈছে মই এ এজনক পঢ়াই মই ধৰ এঘন্টা পঢ়াবলৈ টিউচন কৰিবলৈ যোৱা নিছি নাই হৈ আছে।
সেইটোৱে সেইটোৱে, সেইটোৱেই সেইটোৱেই।
অহা বাৰলে হয়তো দুটা তিনিটা বাঢ়িব পাৰে আৰু কিবা। সেয়াই। অহা বাৰলে বোলে চেলাৰী ডাবল কৰিব, ডাবলতকেও বেছি কৰিব
ভালেই হ'ব, তেতিয়া তোমাৰ তুমি পঢ়াবলৈ উৎসাহ পাবা, তোমাৰ পঢ়োৱাখিনি ভাল হ'ব।
মোৰ আকৌ বেয়াহে লাগে এটা ল'ৰা ছোৱালীৰ কাৰণে বোলো মোক পিছত নালাগে বুলি কৈ দিব নেকি।
নকয় তেওঁলোকে, মাহে তুমি প্ৰথম প্ৰথম অৱস্থা পৰা এনেও কমেই হ'ব সদায় প্ৰথম অৱস্থাত
এতিয়া কি কৰিম মোৰ চাবজেক্টয়ে তেনেকুৱা ন' এ এতিয়া যেনেকে অলটি পঢ়াইছে, আছামিজ পঢ়াইছে, বেলেগ কিবা পঢ়াইছে- হৈল চাইন্স পঢ়াইছে, সিহঁতৰো গোটেই হৈল ক্লাছটো ন'। মোৰ এতিয়া ষ্টুডেন্ট না, ই একেবাৰে ষ্টুডেন্ট নাই।
সেইটোৱেইটো আৰু তুমি এতিয়া- প্ৰথম খুলিছে, এটা চাবজেক্ট এশটা ষ্টুডেণ্টটো বিচাৰিলে নহ'ব ন। প্ৰথমে এটাৰ পৰা হে আৰম্ভ হ'ব তাৰপিছত-
তাই মোক কৈছে মিছ আপুনি গুচি নাযাবগে, মই কৈছোঁ মই নাযাওঁ যেতিয়ালৈকে তুমি আছা। আছোঁ বাৰু। তাহাঁতৰ এতিয়ালৈকে ৰেজিষ্ট্ৰেচন হোৱা নাই ন' ত' মানে- সিহঁতে এতিয়া চেঞ্জ কৰিব পাৰি আছে, আজি এগৰাকী আহি কৈছে মই নলওঁ। বাৰু ঠিকেই আছে, তাই এনেইও তাইতো ফেইল কৰিলে হেঁতেন, তাই এতিয়া বিহু ল'ব বোলে।
অঁ' দিয়া দিয়া প্ৰথতে যি ভাল হওঁক ল'ব লাগে আৰু। নহয় জানোঁ, সময় থাকোতে খেৰিটো কৰি ল'ব লাগে।
কোনো বাধ্য বাধা কথাটো নাই ন'। তুমি, তাই যদি পঢ়াতে ইণ্টাৰেষ্ট নাথাকে তুমিনো কি কৰিবা কোৱা।
সেইটোৱে, ইমান- বাবৰে বা।
ভয় খাবলগীয়া চাবজেক্টে দিয়াছোন। দূৰ পৰা দেখি পেলে ওচৰত দেখিলেতো গোটেইখিনি হেৰি চাইন্সৰ নিচনা এটা চাবজেক্টে হয়। বাকি এতিয়া কি খোৱা বোৱা কৰিবা হয়।
মই ক্লাছৰ পৰা আহোঁ
উম।
তাৰ পৰা এতিয়া সেই নেমু পানী এগিলাচ খালোঁ।
এই মজা। শৰীৰটো ডিহাইড্ৰেট কৰি শৰীৰটো ধুনীয়াকে হাইড্ৰেট কৰি ৰাখিছা তুমি।
হয়, হয়, ডেমৰ পানী নাৰিকলৰ পানী এইবোৰ বহুত থ'ব লাগে দেই। কুঁহিয়াৰ ৰস।
উম। এতিয়া আম দিছে আম খাওঁ আৰু। টাস্ক কেইটামান মোৰ কাম কেইটামান আছে কৰো।
হয়, অ' আছে দিয়া তুমি কৰা ময়ো এতিয়া থৈছো দেই বাই বাই।
বাই।